শুনিছ?
কি কৰি আছ?
এ ও শুৱাৰ পৰা উঠিছো উঠি মেলি এনে আছো, তই কি কৰিছ?
ময়ো এনে, টি ভি চাই আছিলো।
উম।
ব্ৰেকফাষ্ট কৰিলি?
এই নাই মই উঠি উঠা অকমান দেৰি হয়, আজি অকমান সোনকালে সাৰ পালো। তাৰপাছত ই আমলখি অকমান খালো।
অঁহ। বাকী ক।
এই দিনটো আৰু কি হৈ যায় ইটো সিটো কাম দেচোন, হম? ক।
আজি ক'বাত যাবি নেকি বোলো প্লেনিং?
নাই আজি তেনেকে যোৱা প্লেনিং নাই, পৰহিলেহে আছে প্লেনিং এটা। কিবা হয় আৰু।
কত যাবি?
আজি কি আজি কি বাৰ শুক্ৰবাৰ নহয় জানো?
অঁহ।
অহ পৰহিলে মানে এইয়া হেৰিলে যোৱা কথা এটা আছিলে এইয়া জাগিৰোডত মানে পৰিয়ালৰ মানুহ এঘৰৰ মানে হেৰি আছিলে অৰ্ণপ্ৰসণ আছিলে তাতে যাও নেকি।
কেনেকুৱা গৰ
অঁ বহুত গৰম দিছে ঔ! অশান্তি পোৰা গৰমটো।
বাকী কি কৰিছে ঘৰৰ মানুহ?
ঘৰত মানুহ কিবা কিবি খাবলে বনাই আছে।
উম! এই, এইবাৰ, গৰমৰ কাৰণে ক'তো ফুৰিবলৈ যোৱাও, বিশেষ মানে, হোৱা নাই আৰু দেই। ভাবি আছোঁ! আমাৰ ঘৰত কৈয়ে আছে, বোলে ফুৰিবলৈ ক'ৰবাত যাব লাগিছিল। কিন্তু, মানে সেই,
জুলাইতে যাব লাগিছিলে ন'? মই প্ৰতিবাৰে যাম বুলি ভাবোঁ! জুলাইত। যোৱাই নহয়‌।
আমাৰ মানে, জুলাইত প্ৰতিবাৰে, শ্বিলং যোৱাই হয়। এইবাৰ, এই লং জাৰ্নিও আকৌ, বেছিকে কৰিব নিদিব নহয়, মোক। ড ক্তৰে। সেইকাৰণে, ইমান দূৰলে নিদিব পাৰ্মিচন। মই নাযাওঁ।
এ, যদি ক'ৰবাত
উম, নাই। সিহঁতি যায় যদি যাব, মই নাযাওঁ ইমান দূৰলে।
উম।
বেছি দূৰ ট্ৰেভেল কৰিব নিদিয়ে নহয়, একেৰাহে।
উম!
সেইটোকাৰণে, মোক এতিয়া কৈছে, নালাগে বুলি ক'লে। অ'! নালাগে বুলি কৈছে যে, সেইকাৰণে মই ভাবিলোঁ! মই মানে নাযাওঁ।
আকৌ, গৰমটো।
উম, গৰমটো! আৰু মানে, এতিয়া এটা পজিশনতে বহি থা কিলে বেয়া ন'! অকন মানে, পজিশনবিলাক সলাই-সলাই বহিব লাগে, শুব লাগে। সেইটো কাৰণে, মই বোলোঁ, নাই নাযাওঁ।
আৰু ইমান দূৰ গাড়ীত বহি যোৱা, ভৰি-চৰি, পেট- ছেট, বিষাই যাব।
বিষাই যাব! হেঁচা খাই থাকে ন' সেইটো কাৰণে। বাকী? এই, ঘৰ মানুহ উঠিলে, মা ভাত-পানী এনেকুৱা, বনোৱা-বনোৱাতে লাগি আছে বাৰু।
উম!
তাৰ পাছত, এই পাবা মানে, আলিবাট। পাছত ভাত খাই, ওলাকৈ যায় না।
আমাৰ তেনেকে মানে, ৰুট-ছুটি খোৱা নহয়, ব্ৰেকফাষ্টত। মানে, যদি মই খাওঁ, একষ্ট্ৰাকে বনাও। খা, মোক দিব এনেকুৱা।
কিন্তু মানে এনেই, ভাতে বনাব মানে। কাৰণ, পাপা মানে, ভাতে খাব।
উম!
টাইমলি পৰা ভাত খাব। আকৌ, দুটা বজাত খাব। এনেকুৱা যে, মানুহটো অলপমান, সেইকাৰণে।
ভাইটি-ভণ্টি কি কৰি আছে?
আছে, উঠিছেহে, দেৰি হৈছে আজি। স্কুলো বন্ধ এতিয়া, গৰম বন্ধ ভাইটি। উম, ভণ্টিও ইয়াতে আছে। তাতে কিবা, কাম কৰি আছে, কিবা ঘৰৰ কাম চলি আছে নেকি? ৰহাদ হয়।
তাৰ পিছতে, ইয়াতে আছে। গৰমো নহয় আকৌ ধেৰ গৰম! সেইকাৰণে, একদম উপায় নোহোৱাত, ইয়াতে আছেহি তাই।
উম,
উম' অ মানে এই। গিৰীয়েকে মানে ৱাটাৰ ৰিচৰ্চত কৰে যে, পানী মানে অকমান বাঢ়িলে মানে তাইক। অকমান খেলি মেলি লৈ কিবা, মই বুজি নাপাওঁ বাও ভালকে। এনে পঠিয়াই দে, নদীখনো ওচৰতে যে সিহঁতৰ। সেকাৰণে। এই যে চিটু মেডিকেলৰ পৰা যে আগলে যাব লাগে যে, শংকৰ মন্দিৰটো যে আছে যে।
সেই হে মানে, সেই তিনি‌ আলিকণ।
অ' গম পাইছো।
উম, নদী ঘাটৰ সেইখিনি। এতিয়া খোৱা মেলা কি কৰিলি?
মই গা ধুই আহিছোঁহে অলপ আগত, খাব লাগিব এতিয়া কিবা এটা।
উম, মোৰ অক। ভোক চোক একদম লাগিলে একেবা মই কিবা এটা প্রথম খাই লওঁ, গাখীৰ চাখীৰ অকণমান। তাৰপাছতহে মানে আৰম্ভ কৰো, এনেই চাহ তাহ খালি নাই?
চাহ খালোঁ।
উম' মই তো বাও চাহ নাখাওঁয়ে।
মোৰ আক সোনকালে উঠা হৈ যে ৰাতিপুৱা, পোৱালি টিউচন থাকে।
উম'।
চাৰে চাৰিটাটে।
চাৰিটাহে, চাৰে চাৰিটাটে উঠ।
চাৰে চাৰি চাৰিটাত আহিয়ে পায় টিউচন মাষ্টৰ, চাৰিটা মানতে উ। উঠিব লাগে উম', সদায় নহয় মানে, এদিন এদিন এৰি এদিন।
উম, উম। আৰু স্কুল কিমান টাইমত যায়?
আঠটাত চাৰে আঠটাত বাছ পাব লাগে।
উম, তোৰ মানে বহুত সোনকালে উঠচোন। তেতিয়াহ'লে ৰাতি সোনকালে শুব লাগে, তইতো শুৱাও দেৰি হয়চোন।
এই কেতিয়াবাহে দেৰিকে শু। মানে যোনদিনা টিচ চন নাথাকে ন, পিছদিনা সেইদিনাখন দেৰিকে শো দেৰিকে উঠো।
অ' অ'। তাকে হে, হয় দে ল'ৰা ছোৱালীৰ লগতো। কিবা এটা কাম বনত সোমাম বুলি ভাবিলেও আকৌ খেলি
অ', যাব নোৱাৰি সেইটো কাৰণে।
উম, হয় দে। এবাৰ তোলা পাছত আৰু হ হৈ গ'ল আৰু জীৱনলে।
হৈ গ'ল আৰু। অলপ ডাঙৰ হ'লে ওলাই যাব লাগিব।
উম, মানুহেযে এটা তুলিয়ে ইমান যে সৰ্বনাশ হৈ থাকে ন'? এ দুই তিনটা কেনেকে তুলি পেলাই চম্ভালিব পাৰে দেই।
আগৰ দিনত ভাল আছিলে ল'ৰা ছোৱালী বিলাক বুজি পাই ন। আজিকালি মানে কি অকৰা যে ল'ৰা ছোৱালীবিলাক। বহুত হেৰি। বহুত কাজিয়া লাগিব পাৰে। আমি তেনেকুৱা নাছিলো আগতে।
অ', আজিকালিতো মানে কেনেকুৱা মোক এইটো লাগিব বাচ। লাগিবই। কিয় জন্ম দিছিলা নহ'লে? তেনেকেহে উত্তৰ দিব।
বহুত বহুত বুজি পায় ন সিহঁতে, আ আগৰ দিনৰ নহয় আৰু।
উম সিহঁতক এতিয়াই তিনি-চাৰি মাহৰ পৰা মোবাইলটো কানত ল'লে গমেই পাই যে অ। আমাৰ বাৰ ল'ৰাটো ইমান টিকলা এতিয়া মানে চাৰি বছৰ হোৱাই নাই। এইখন এ যে পাব্লিক স্কুল যে
দীঘলীয়াতী
উম। সেইখনত দিছে ন। ত ইহঁতৰ মানে ওচৰো হৈ যায় সিহঁতৰ পৰা।
সিহঁতৰ ক'তনো ঘৰ?
সিহঁতৰ ইয়া দীঘলীয়া তীতে এইখিনিতে।
তাই চাপৰমুখত নাছিলে জানো?
চাপৰমুুখত আছিলে, সিহঁতৰ হেৰি ঘৰো আছে যে এয়া উ কি বুলি কয়, এই দীঘলীয়া আতিতে মানে সিহঁতৰ লাওঁফুলাবৰি বুলি কয়, তাত মানে সিহঁতৰ হেই ঘৰো আছে।
উম।
তাতে মানে সিহঁতি এতিয়া ঘৰ, অ ঘৰ বনাই ল'লে তাতে মানে ঘৰ বনাই ল'লে।
থিকে আছে।
উম এতিয়া মানে তাৰ পৰা আৰু গাঁৱলীয়া জেগা অ আৰু গাঁৱলীয়া জেগা ন এতিয়া তাত মানে অকমান খেতি-বাতি কৰি পেলাই চলিবও পাৰে আৰামছে।
তাত মানে এতিয়া সিহঁত মানে গিয়েক ঘৈণীয়েক থাকে?
অ গিৰিয়েক ঘৈনীয়েক থাকে। শাহুৱেকো আহে মাজে সময়ে শাহুয়েক আহে, উম।
তেনেকেই ভাল।
সেইটোৱে মাজে মাজে আহে কৰে থাকে, দুই এদিন থাকে তাৰ পিছত গুচি যায়গৈ আৰু।
উম।
তেনেকুৱা।
সেইয়া মানে এতিয়া আৰু টাউনীয়া জেগাত তই একোতো তই পুহিব মেলিব নোৱাৰ ন। কিন্তু তই গাঁৱলীয়া জেগাত তই চব কৰিব পাৰিবি, পু়হিবগৈ পাৰিবি চব কৰিব পাৰিবি। সেইটোয়ে একো নিকিনিলেও হৈ যাব।
আৰু তিনিটা মানুহে ইমান জামেলা নাই।
অহ সেইটোয়েটো। টাউনীয়া জেগাত বৰ অসুবিধা হৈ যায় গৈ দেচোন। চব কিনিয়ে খাব লাগিব, এতিয়া এতি গাঁৱলীয়া উম তাতো জলকীয়া পুলি এটাও ভালকে ৰুবলৈ নোৱাৰিবি দেচোন তেনেকুৱা হৈ যায়। আৰু এতিয়া চব গৰু-ছাগলী মানে গৰু নাই মানে সিহঁতক গাহৰি ফাৰ্মখন মানে গাঁৱত আছে ন সেই উম উম।
বনাইছিলে মাজতে এতিয়া নবনা হ'ল নেকি।
অহ সেই গাহৰি ফাৰ্ম আছিলে আছে বাৰু এতিয়াও। সেই তেনেকে মানে, ভালো লাগে তেনেকুৱা পৰিৱেশত থাকি মই হলে খুব ভাল পাও দেই।
ময়ো ভাল পাওঁ দেই, উম।
উম অহ তাকেইতো। টাউন হ'লে মানে কেনেকুৱা হয় এ ভালকে তই নিজৰ মজিত শুলি গান এটাও শুনিব নোৱাৰো কাৰণ ইফালৰ মানুহ ঘৰৰ ডিষ্টাৰ্ব হৈ যায় ন?
উম।
মই এতিয়া গাঁৱত যে। অঁ সেইটোৱেটো বহুত প্ৰব্লেম হৈ যায়। আৰু ঘৰ বোৰ ইমান ডাঙৰ ডাঙৰো নহয় তো পৰিয়ালৰ বহুত এগালমান মানুহ আহিলেও- তই আলবলৈ অসুবিধা থাকাহে অসুবিধা। বস্তুবোৰো কিনা চব কিনিব লাগিব। তেনেকুৱা। সেইকাৰণে অসুবিধা লাগি যায় আৰু।
ভালেই হৈছে দে তাইৰ।
তহঁতৰতোৰটো গাঁৱলীয়া জেগাই আৰু খৰা গাও খনৰ উম।
ইমান টাউন নহয় আমাৰ গাঁৱেই হয়।
টোলগেটৰ আগলে ন?
টোলগেটৰ পৰা অলপ আহিব লাগিব, তাৰপিছত- তিনিআলি এটা পাবি সেইখিনি সেইফালে সোমাই আহিলেই হৈ গ'ল। তহতৰ এইফালৰ পৰা আহিলে লেফট চাইডে সোমাব লাগিব।
উম উম উম। নগাঁও চগাঁওৰ পৰা গৈ থাকো। মই আকৌ আগতে চোন তই ধৰম তোলৰ পিনে নামো যে সেইকাৰণেহে। ধৰণ তল অই ৰুমাৰ লগতহে আহো। পাও- হৈয়ে থাকিলোঁ গম পাও।
মানে কি কলেজত সিহঁতক লগ পাও আৰু মানে সেইটোয়ে।
উম বেছিকে মানে তই তাৰ লগত থাকোতে মই ভাবো তোৰ ঘৰ এই ভিতৰ চাইদে বুলি ভাবো।
নহয়।
অই এতিয়া মই ৰাখো দে হা মোক মায়ে মাতি আছে মানে।
অঁ হ'ব দে।
উম।